হেল্ল'।
অ' শুনিছা?
অ' শুনিছো।
কি কৰি আছা?
এ এনেই বাগৰি আছো, তুমি কি কৰিছা?
ময়ো সেই বিচনাতে।
উম, খোৱা বোৱা কৰিলা?
উম, উম খালো মানে বাহিৰতে খাই আহিলো আজি।
অ' কি খালা?
এ ফাষ্ট ফুডেই, ক'তনো আৰু এ খুৰী ছোৱালীৰ জনী লগত ওলাই গৈছিলো।
হয় দে, কেতিয়াবা মন যায় আকৌ দেই।
অ', আমি বহুত দিন লগো পোৱা নাছিলো যে, সেইটো কাৰণ নে ওলাই গ'লো।
অ', ভালে কৰিলা।
তুমি ভাত খালা?
খোৱা নাই। খাম আৰু ভাত মও বুট কেইটামান খাইছিলো এনে ইমান খাবলৈ মন যোৱা নাই, সেইকাৰণে খোৱা
কি বনাইছে আজি?
জানো কি বনাইছে? মই গমেই পোৱা নাই কি বনাইছে। মই মানে আজি পাকঘৰলৈ যোৱাই নাই।
অ', আজি বতৰ কেনেকুৱা তাত?
আজি ৰাতিপুৱা পা বৰষূণ, তোমালোকৰ?
বৰষুণ ন, আমাৰ আজি, বৰষুণ যদিও মানে ৰ'দটো নিদিয়া নহয়, গৰমেই মানে গোপ গোপনি এটা আছে।
অ' আজি আকৌ আমাৰ বতৰ বৰ ধুনীয়া। অ' এই ফেন আমাৰো চলি আছ ছে, কিন্তু মানে
দিনত বৰষুণ দিছিলে দেই।
অ', আমাৰ ৰাতিপুৱা দিছে এজাক, বহুত ডাঙৰ বৰষুণ দিছে। তাৰপছত দুপৰীয়া গোটেই দিনটো কিন কিনিয়াকে ধৰি আছে আজি।
উম, আজি নটা বজাৰ পৰা এ অম্বুবাচী মানে দু কামাখ্যাৰ দুৱাৰ বন্ধ কৰিছে ন।
লাগিব, আজিৰ পৰাা বন্ধ কৰি দিছে।
মই যে যাম বুলি কৈছিলো তোমাক, মইও নাযাওঁ বুলিয়ে ভাবিলো। মই কৈ দিলো, মই- মই বহুত ভাবিলো মানে চিন্তা কৰিলো, নিমিলিলে।
অঁ, মই ভাবিছো তুমি যাবা নেকি।
মই কাইলৈ যোৱা কথাই আছিলে যে।
উম-উম।
চব মই ৰেডি কৰিলোয়েই, কাপোৰ-চাপোৰো চব পেকিং কৰিলো। কিন্তু মই নিজে, যিজন গুৰু যে, তেওঁক নিজে কৈ দিলো আৰু- মোক সুধিছে। কিয় নাহ, মই কৈছো মোৰ গা বেয়া বুলি কলো। অ চাগে আজি গাটো বেয়া, বেয়া লাগিছে। ছিলে বহুত আৰু মোৰ কিবা মনটোৱে মনা নাই মানে।
অ কেতিয়াবা, অলপমান হয় কিন্তু দেই কিবা এটা আগজাননী দিয়া নিচিনা। কিন্তু-
অ কিবা ভয়, ভয় নিচিনা লাগিছে। মানে কেনেকে বুজাব! মই এতিয়া মই যাও-নাযা যা সেনেকুৱা, এনেকুৱা মানে মই বহুত ভাবিছো মানে। বহুত সেনেকে।
ন বুজিছো মই মোৰো তেনেকুৱা ক্ষেত্ৰত মানে হৈ পাইছে। কিবা বুলিবা যদি যাই দিওঁ, কিবা এটা নহ'বলগীয়া হ'ব নেকি! সেনেকুৱা মানে মনতো ভয়, ভয় অ' ন মনে যদি মানা নাই নালাগে। মনে মানিলে গুচি যাবা। তেতিয়া বুজিবা যে মাতিছে সচাঁকে, যিহেতু মনে মাননা নাই, তেতিয়াাহলে না নালাগে, কি ঠিক মাতা নাই ন' মাতা নাই মানে কি কিবা এটা চাগে- বিপদ আছে ভগৱানেওতো আমাৰ বিপদ আপদ গোটেইখিনি চাই পেলাই তো হেৰি কৰিব চাগে ন! সেইটো।
বহুত চিন্তা কৰিলো, তাৰপিছত-
উম' হওক দিয়া একো নাই দিয়া, ইয়াৰ পৰাই সেৱা কৰিবা আও
অ এয়াই
উম
এনেও-
উম'
কেতিয়াবা নহয় কেতিয়াবা যোৱা হ'বই।
অ সেইটোৱে। আছে দে দীঘলীয়া বহুত জীৱনটো আছেই। অ কি ঠিক।, নেক্সট মানে অহা বছৰৰ কাৰণে কি ঠিক মানে আছে ন ভালকে কি ঠিক আগতীয়াকে একদম বহুত দিনৰ পৰা প্লেনিং কৰি কি ঠিক যাবা।
আকৌ তাত মানে যাম হয়, তাৰ পিছত আকৌ নহবলগীয়া তেতিয়া কিবা এটা হলে মানে
সেইটোৱে।
মোৰ নিজৰ অশান্তি হব নহয় তাত গৈ যদি। হেয়াই, মেইন হেটোৱে। দেটটো তাৰিখটো মানেএ, হ'বই নিচিনা হৈ আছে যে। বৰ নিজৰে মনত অশান্তি লাগিব আচলতেএ, মানে কি আৰু অশান্তি
সেইটোয়ে আৰু মনতটোও বেয়া লাগি থাকিব যে। যে ধেত
অ'। তাত বোলে মই বহি আছো মন্দিৰত গৈ তেতিয়া হেনেকুৱা অৱস্থাত যদি হৈ যাওঁ বেয়া লাগিব নহয়।
উম উম, হয়। মই বুজিছো বাৰু কথাটো। তেতিয়া বহুত বেয়া লাগিব মনটো ন। একো নাই বাৰু দিয়া। অহা উম
হেয়াই। আজি মোৰ ইমান হামি আহিছে। ভাগৰ লগা নাই কিন্তু। একো কৰাও নাই তেনেকে, দিনত শোলোয়ে।
অ' আগে কেতিয়াবা
তে শুলো আজি।
অঅঅ। মই আকৌ আজি শোৱাই নাই।
ছিলো পঢ়িম বুলি।
উম উম।
এএ মন নগল পঢ়িবলে জানানে, অলপমান পঢ়িলো হে কিবাআ নিচিনা আছিল দিনটো কেনেকে পাৰ হৈ গৈছে।
হয় এতিয়া। মোও আজি দিনটো তেনেকেই মানে উগুল-থুগুলকেএ গ'ল।
অ' কেতিয়াবা হয় এনেকুৱা।
হয় দিয়া। একো নাই। কেতিয়াবা ভাল লাগে কেতিয়াবা বেয়া লাগে। এনেকুৱা আও মানুহে কয় যে নিয়ে যে হেৰি অঅ দিন হলে ৰাতি হ'ব, ৰাতি হলে দিন হ'ব। সেইবিলাক আশাতেটো মানুহ জীয়াই থাকা যায়।
টাইমত দিনো দীঘল হৈছে নঅ।
আজি বোলে দিনটো বৰ দীঘল। একৈশ জুন নহয় জানো?
অ, আজিৰ দিনটো অ দীঘলীয়া দিন।
উম উম কিন্তু এনে বৰষুণৰ কাৰণে বাৰু বিশেষ দীঘল যেন নাপালো।
আজি তাতে যোগ দিৱসো আছিলে।
অ আজি একৈশ জুন যোগ দিৱস যোৱাকালিতো আভা দিৱস গৈছে।
অ ৰাভা দিৱস হল আমাৰ ইয়াত ৰাভা দিৱস উদযাপন কৰিছে বহুত। ঠাইত
উম উম আমাৰ ইয়াতো কৰে বাৰু গান গাব ধুনীয়াকে নিচলা আইৰে। এনেকে গান গা ধন আৰু স্কুল বোৰতোতো ধুনীয়াকে অভা দিৱস পাতিবই না উম পাতে পাতে আজিকালি বুলি নহয় অ মানে ইংলিছ মিডিয়াম বোৰতহে বিশেষকে তেনেকে নাপ পাতে কিন্তু এইবিলাক শংকৰদেৱ জাতীয় বিদ্যালয়
অ পাতে আমাৰ অসমীয়া মাধ্্যমৰ স্কুলবোৰত পাতে কিন্তু ইংৰাজী মাধ্্যমৰ স্কুলবোৰ বৰ নাপাতে ত
উম যোগ দিৱসো পাতিব গোটেইখিনি পাতিবই মানে
অ আচলতে আজি তাতে আকৌ নটৰ এক্জামতটো আজি হ'ল নহয় মানে
অ অ উম
আজি আকৌ ৰি একজাম অ
হয় দিয়া এইবাৰোতো আকৌ প্ৰশ্ন চাগে কিমান টান কাটিব ল'ৰা ছোৱালীবোৰৰ
অ মোৰ এটা একদম মানে বহুত এটা হওক শান্তি দে টেনচন হ'ব
উম কাৰণ সেই পৰীক্ষাত কেইটামান কুৱেশচন কাটে অ দুশ মান কাটে নেকি ন দুশটামান কৈচোন
হে নহয় সাতশ মাৰ্কচৰ ন সাতশ কিমানৰ জানো
অ তেতিয়াহ'লে এ চিন্তা কৰা সেই সাতশ সাতশটা কৈছনে হ'ব চাগে ন এটাত কিমান মাৰ্কে থাকে চাগে
মই যে বৰ বিশেষ ভালকে নাজানো এ সাতশ কিমান মান মানে টেল আৰু সিমানৰ ভিতৰত কিমান পায়
অ বাৰু ঠিকে আছে বোলে এনেকুৱাই হৈছে অ দুই নম্বৰীয়া কৈছে নে যেনিবা আহিছে তথাপি দুই নম্বৰটো কিমান কেনেকুৱা অ দুই নম্বৰ আহিছে
এ নিতৰ বহুত টান পেপাৰ আহে
এবাৰ যেনেকে, প্ৰশ্নখন লিক হ'ল হয়, লিক যেনেকে তুমাৰ, সাতশ, কেশনেই ধৰিছোঁ, সাত কেশন, বদলাই দিব চিন্তা কৰাচোন সাতশটা বেলেগ কেশন দিব, লিংক নোহোৱাকে, মানে এইাৰ লগত লিংক নাইকিয়া কৰি দিব। কাৰণ বহুত টান কাতে নিতৰ এক্সম। ত' চিন্তা কৰা, কেনেকুৱা গোটেই মানে চিলেবাছে মানে সলাই দিব আৰু। অগোলা কৰি দিব, চব উল্টা, পল্টা কৰি।
দিগদাৰ এবোৰ। এবাৰ একজাম দিবলৈকে দিক- তাৰ দুবাৰ, তিনিবাৰ- এতিয়টো, ভালকে কি কাৰণে, যে ইমান উম, কি কৰি হয়, ভালকে তাহতি তি তে, হয়, কামবোৰ কৰিলেই হ'ল।
হয়, দিয়া লৰা, ছোৱালী ইমান বছৰৰ কষ্ট বোৰ, শেষ কৰি দিয়ে।
উম, ভাল, হলে যিখিনিতো ভাল হ'ব ভালেই।
উম, হয় দিয়। মোৰ, যে একদম চাবকনচিয়াচ মাইণ্ডটো যে, বহুত মানে, বেয়া বুলিয়ে কৈছো, আৰু দেই তুমি যে ঘপকে কে দিলা যে, মোৰ আজি বহুত হামি আহি আছে, টোপনি নধৰাকেও, সেই বস্তুটো মানে মোৰ মাইণ্ডটোৱে ধৰি ললে যে এতিয়া, মোৰ কথা যিমান। চোৱাচোন, মোৰ হামি আহি আছে, মোৰ বহুত বেয়া বুলি কৈছো চাব কঞ্চিয়াছ মাইণ্ডটো, গম পোৱা নে, কাইলৈকে, যদি তুমি যদি কোৱা যে, মোৰ বহুত চুলি সৰি আছে। একদম, মোৰ কৈছো নহয়, মোৰো বা একে, বুজাই, বুজা খৰিব এনেকুৱা।
অ, মোৰ, মোৰ বাৰু তেনেকুৱা নহয়।
মোৰ বহুত এক্টিভ হয় চাবকনচিয়াচ মাইডটো। কাৰোবাৰ যদি লাইফত, যদি কিবা এটা কয়, যে তাকো বেয়াটোহে, মোৰ মানে কাঢ়ি লয়। গম পাইছানে নাই বেছিভাগ, ভালতো নানে, বোলে কোনোবাই কৈছে মই বোলে, বহুত পইচা পাইছো, তেতিয়া সেইটো বস্তু নলয়। কিন্তু যদি কোনোবাই কৈ, মোৰ লাইফত যে এনেকুৱা ছেপাৰেচন আহি গৈছে, মোৰ হাজবেণ্ডৰ লগত সেইটো, মোৰ কিন্তু লাগি ধৰিব, এক একদম, ধুনীয়াকে চাবকনচিয়াছ মাইডে এটো, একদম বুলা অ, মোৰ এনেকুৱা হবই লাগিব, মোক ইউনিভাৰ্চ টানি টুনি, লৈ আনিব সেইটো চিটুৱেচন, নাইবা মই পাহৰিয় যাওঁ, সেইটো কথা হা, এতিয়াও টো, মই তোমাৰ কথাটো মই পাহৰি গ'লো। কিন্তু যেতিয়া চিটুৱেশচনটো হয়, তেতিয়া মই ভাবিছো যে, অ, ধুনীয়া ল'বই আৰু। সনেকুৱা।
ধৰিবই নোৱাৰো, দেই একো যে কি হৈছে, কি নাই। হোৱা
হয়, দিয়া মানুহৰ জীৱন বোৰো
সচাগে, চলিব লাগে, চলি গৈ আছো, আৰু একো বুজিয়ে নাপাও।
মোৰ যে দিনবোৰ কেনেকে পাৰ হৈছে। ছট মান পাৰ হৈ গল দেছা নে, একো এটা কৰা নাই। টা বছৰ মানে ছাব্বিশ চনতটো যে,
তেনেকে গ'লছ চাবে চত
এটা কাম হোৱা নাই।
হয় এ দিয়া অকললেতে নহয় নহয় হয় বাৰু
অ অলপ দিনৰ পাছত শেষেই হ'ব এতিয়া লাহে
গুচিয়ে যাব বছৰটো আৰু উম সদাই চ আহি পাব। সাতাইছলৈ এনেও বেছি দিন নাই।
আজি মই গধূলি টাইমত গা ধুইলো ইমান ডালিছ। ে গাতটো একদম ঠাণ্ডা লাগি কপনিও উঠি গৈছিলেগে।
অ!
কাপোৰো অলপ তিয়াই দিলো মই বোলো আজি ৰাতিলে জ্বৰ উঠিলে আৰু এতিয়া কিন্তু নাই ইমান চকু পানী ওলাই।
অ দয়া
টোপনি নাই ধৰা কিন্তু, অ' দিয়া ঠিক আছে হ'ব দিয়া- দিয়া অ'।